হেল্ল', উম।
শুনিছা?
শুনিছোঁ শুনিছোঁ।
অ' এতিয়া হৈ গল দেখোন তোমাৰো।
হৈছে ন?
অ' হৈ গৈছে, ফোনটো গৈছে যদি হৈ গৈছে, সেইদিনা মই যে দিলো তোমাক সেনেকুৱাকে আহিছে ন?
অ' অ' আহিছে।
তে হৈ গৈছে, তুমি দে চোন এতিয়া চাউ কি হয়। হেৰি এতিয়া কি কৰি আছা অঁ তেতিয়াহ'লেি তাত দি এতিয়াতে এনে ট্ৰাইেল হিচাপত হয় যদি না
হা
এতিয়াৰ পৰা আৰম্ভ আৰম্ভ কৰি দিওঁ এইটোতে এই এইটো কলতে
মই দহ মিনিট যাব লাগিব ন দহ মিনিট বোলো হেল্ল'